হেল্ল' অ অ নহয় মই তোমাক সুধিছিলো এই। পৰা আমলখি খাই পাইছানে?
পৰা আমলখী মানে?
আমলখিৰ আৰু এটা নহয় নহয় আমলখিৰ নিচিনা কিন্তু আমলখি সেইটোক মানে পৰা আমলখি বুলি কয়।
অ' মই আমলখিটোহে জানো অ' পৰা আমলখিটো গম নাপাওঁ।
সেইটো মানে আমলখিতকে চাইজটো অলপ সৰু থাকে। ডাঙৰো থাকে দেই অ' ডাঙৰো থাকে কিন্তু মানে কি হয় সেইটো আমলখিৰ নিচিনা নহয় কিন্তু বেলেগ।
অ' মই গম পাইছোঁ সেইদিনা মোৰ লগৰ এজনীয়ে দিছিলে অলপমান বেলেগ হয়নে। মিঠা-মিঠা লাগে নেকি?
মিঠাও লাগে অলপ টেঙাও লাগে দুইটা মাজতে থাকে কিন্তু মানে ধৰা আমলখি আমলখিটোতো অলপ মানে এনেকুৱা
অ কেহ কেহা কেহা লাগে আমলখি টো অ অ গম পাইছো মই মানে আগতে খোৱা নাই। নাছিলো। অ সেইদিনা মোৰ লগৰ এজনে দিছে মই বোলো আমলখি বেলেগতো লাগিছে তাকে খা চুন খা অ সেই দিনা এটা খাইছো। দেখিলো বাৰো গম পালোঁ অ অ অকমা মানে, মোটামুটি একেই অলপ টেষ্টিও বেলেগ হয়।
বস্তুটো খাই আমাৰ আগতে অ কি মানে মোৰ জেঠাই এজনী ঘৰত খুব আছিলে তেতিয়া।
আচ্ছা আচ্ছা অ,
অ অ,
অ আহ আহ সেইটো খাই ভাল লাগে। ময়ো খাই পোৱা নাছে কিমান মানে কিমান ধৰণৰ ফল থাকে ন।
অ ফল বিলাক বহুত ধৰণৰ আছে।
থাকে অ,
এতিয়া থেকেৰাওতো খাই থেকেৰা খাই পাইছা।
থেকেৰা থেকেৰাটো খাই পোৱা ন হেৰি কৰি খাই পাইছো আঞ্জা ৰান্ধি।
নহয় থেকেৰাটো যে ডাইৰেক্ট এনেকে পকিলে খায়।
অ পকিলে খাই পোৱা নাই আঞ্জা বনাই শুকাই পেলাই তেনেকেহে খাই পাইছো।
উম, অ', অ',
আচ্ছা-আচ্ছা অ,
কষ্ট পাব। অ, সেইয়া মানে ফল-মূল ধেৰ আছ ছে আৰু খাই নকও কিমান আছে আকৌ যে এটা যে অ, ড্ৰে
উম-উম সেইটো বোলে বহুত হেৰি বোলে ভাল বোলে সেইটো।
অ, কিন্তু মোৰ এই বগাটো ভাল নালাগে গুলপীয়াটো ভাল লাগে।
অ, গোলপীয়াটো অ, গোলপীয়াটোৱে মই ভাল পাওঁ অ, টেষ্টি আছে এইটোৰ। টেষ্টিও আছে উম-উম ঠিকে কৈছা-ঠিকে কৈছা। এ সে আৰু -আৰু এটা কিবা নতুন পাইছিলোঁ অলপ ভিতৰত কিবা তেল-চেল আছে মই নতুন বস্তু দেখি লে এটা-এটা লৈ আহ তেচ কৰিব। এ কিবা নতুন মানে ফল-মূল দেখি পালে আগতে খোৱা এত এটা- এটা মানে টেষ্ট কৰিব লৈ আহো আৰু
উম।
সেয়া আৰু এটা আলুৰ নিচিনা কিবা আছে ন এইটো নামটো কি আছিলে নো?
অঁ কিৱি।
অ কিৱি কিৱি সেইটো বোলে বহুত মানে চকু বোলে পাৱাৰ আহি যায় এইটো খালে কিৱিটো। অ শুনিছানে, মানে ডক্তৰে কয় আৰু মানে কিৱিটো খালে চকুৰ পাৱাৰ আহে মানে।
কিৱিটো আকৌ মোৰ ভাল লাগে দেই খাই টেঙা-টেঙা অকমান। আৰু মোৰ এই নাচপতিটোও ভাল লাগে অলপ।
নাচপতিটো হৈছে মই আকৌ আমটোহে মস্ত ভাল পাওঁ। আম আৰু আনাৰাচ কিন্তু আনাৰ
অ, মোৰ আাৰস ভাল লাগে দেই আনাৰসটো এই আনাৰসটো যে এইপিনে আ যোৰাবাটৰ ফালে যে কাটি মেলি যে এনেক
অ, কাটি মেলি দিয়ে জ্বলা অ, জ্বলা নিমখ অ, ঠিকে কৈছা। ভাল লাগে অঁ।
আমি যে চে চেৰাপুঞ্জী গৈছিলো চেৰাপুঞ্জী যাওঁতেও মানে তাতে এনে বাহিৰত অ তেনেকুৱা বেছি থাকে মানে। তাতে এটা বেলেগ টেঙা বুলিও কয় কিবা কি টেঙা বুলি কয় চু এহ চোকা টেঙা নে কি জানো?
অঁ।
আৰু কিবা গোল গোল টেঙা এটা পাই, অণ নগা টেঙা।
নগা টেঙা অ
খাবলে ভাল নাছিলে ইমান টে
অ, অ কিন্তু এই পেকেটত বিক্ৰী কৰিলে মইও আছ শ্বিলঙত যাওঁতে বহুত দিন খাইছোঁ তাতে সেই যিটো হেৰি দিয়ে এই আনাৰসটো পেকেট মই খাইছোঁ। তেনেকে কিন্তু মই কাটিব বেয়া পাও টান পাও কাটিব
উম উম আনাৰসটো কাটিবলে টানো। কোনোবাই কয় ন চকু কেইটা উলিয়াই উলিয়াব লাগে।
অ অ সে বা হঁতে কাটি দিলে খাওঁ কিন্তু মই নিজে আমটো খুব কাটি সেইবিলাক টান পাও, ময়ো ময়ো টান পাও বহুত টান পাও কাটিব আৰু কাটিলে মোৰ গোটেই মঙজ চঙহ সেনেকে কাটো আৰু।
উম এ বহুত টান পাই গোটেই ফ্ৰুটছবিলাকৰ ভিতৰত অনাৰস চবতকে চাবলে তান আৰু কঁঠালটো ন কঁঠালতটো আঠা লাগি যায়।
আঠা লাগে অ কিন্তু তথাপিতো কঁঠালটো মই কৰো কিন্তু আনাৰসটো মই নোৱাৰো।
উম পাছত বাৰু মোৰো তেল চেল ঘঁহি এনেকে
ঘঁহি কৰো আৰু মানে যেতিয়া বহো গোটেইখিনি কৰি দিওঁ গম পালা। মানে কৰি পেলাই আজৰি হৈ যাও। হৈ পেলাই মানে হেৰি কৰো আৰু একেলগে গোটেইখিনি কৰি লও নহলে আৰু কাম থাকে নহয় তাৰপিছত হাত চাত ধুই তেনেকে আৰু হে কৰো, বহুত থাকে ন মানে অকলে খাই শেষ
অঁ কঁঠালতোটো অকলে সম্ভৱো নহয় বাৰু। মই আকৌ কঁঠালৰ গুটিটো বৰ বেয়া পাওঁ দেই।
অ মই সেনেকে নাখাও অ মোৰ বাহঁতে খাই তেনেকে আলুত
এ দালিখিনিত দি দিলে যে দালিখিনিত এটা মিঠা কিবা গোন্ধ এটা আহে মই এইটো সহ্য কৰিব নোৱাৰো।
অ আচ্ছা আচ্ছা আচ্ছা।
কোলা হৈ যায় কঁঠালৰ গুটি দিয়াৰ লগে লগে।
অ কোলা হৈ হৈছে ঠিকে কৈছা। অ চব্জিটো দিয়ে।
ত জানো মই যে সদিনাখন কঁঠাল এটা লৈ গৈছিলো গুৱাহাটী যাওঁতে তেওঁলোকৰ ঘৰলে, সিহঁতি মানে কি কৰিছে কঁঠাল তো মানে থওঁতে থওঁতে থওঁতে থওঁতে বেয়া হৈ গ'ল দেই। তাৰ পিছত আৰু গুটি খিনি মানে উলিয়াই ল'লে। তাৰপিছত গুটি খিনি উলিয়াই লৈ পেলাই মানে ভালকে ধুই মেলি শুকুৱাই বাকলি চাকলি গুচাই থৈ দিছে মানে। তাৰ পিছত আৰু সন্ধিয়াকে এনেকে এ তেলত মানে ফ্ৰাই কৰিছে। হা তেলত ভাজি মেলি এনেক এ প্লেট এখনত লৈ তাৰ ওপৰত মানে এনেকে নিমখ চাট মছলা এনেকে ঢালি দিছে, সেইটো মানে স্নেক এটা মানে।
অ, আচ্ছা।
কৈ আছে খাবলৈ কৈ আছে খাব কৈছে, তাৰপিছত মই নুশুনা ভাও ধৰি মানে ইটো ৰুমলৈ গুচি গলো মই মানে তাকে মানে কৈ ন এই টেষ্ট কৰিছাচোন একো নহয় ভাল লাগে মানে আৰু আলহী ঘৰত মানে না খাওঁ নাখাওঁ বুলি ক'লেও মানে বেছি বেয়া লাগে ন? সেইকাৰণে মানে মই নুশুনা ভাও ধৰিলো। লাই মই গুচি গলো ইটো ৰুমলৈ। মোৰ বহুত ঘীণ লাগে কঠালৰ গুটি খাবলৈ।
অ', সেই চবৰে হেবিতটো বেলেগ। অ', মোৰ বাই খাই, বা সতে খাই, সেইদিনা মোৰ ঘৰত মানে কঠাল আনিছিলো অ গোটেই খিনি মানে হেৰিটো খালো এই যিটো সেইটো বস্তু মই এনে না
অ', অ', এইটো তুমি অ', নহয়, নহয়, মই আকৌ তুমি এই পাতো পাদু বুলি কয় ন আমাৰ ফালে! তোমালোকৰ ফালে চাগে খাই পাইছা নে নাজানো। মানে, আচ্ছা আচ্ছা। নহয় মানে অলপ ডাঙৰ ডাঙৰ যোনটো বাদু থাকে ন? সেইটো মানে খাবলে বহুত ভাল হয়। মই মানে মা সতে চব ফুটা খিনি গুচাই লোৱাৰ পিছত মানে মই কঠালৰ হেৰি সেইটো লৈ মানে অলপ ডাঙৰ ডাঙৰ যোনটো বাদু থাকে সেই বাদুটো মানে থৈ লওঁ মানে।
আচ্ছা আচ্ছা আচ্ছা। অ', মই খোৱা নাই বাৰু। মই এই কঠালৰ হেৰিটো এনে নাখাও মানে চেকনেৰে পুৰা চেকি লওঁ, এই ৰসটো। চেকি লৈ মই নে হেৰি কৰো, চিৰা বা ভাতৰ লগত তেনেকে লওঁ লগত গাখি দি লওঁ, আহ তেনেকে খাওঁ মানে হেৰিতটো। কিন্তু এনেই নাখাওঁ আৰু। তেনেকে, আৰু এই। মানে সেইদিনা কঠল এটা আনিছিলো মই এইবিলাক মানে হেৰিটো এই যিটো হেৰিটো খোৱা হৈ গল সৰু কুহ বিলাক, তাৰ পিছত গুটি বিলাক আছিলে মোৰ লগৰ ছোৱালী এজনী আহিলে, তাই কৈছে অ', তইটো গুট বিলাক না অ', মই বহুত ভাল পাওঁ বোলো, একদম টোপোলা বান্ধি গুটি কেইটা লৈ গুচি গ'ল। মোৰ নে, নি, চব লৈছা যা, অ। অ', তাই কৈছে মই কঠাল নাখাও। মই এই কেইটা লাগে বোলে, দিলো আৰু। আৰু এইটো খাই পাইছ নে মাজৰ যে এটা দিলা বুলি কয় এইটো খাইছা?
মানে? কঠালৰ এ
মানে এই গুটি কেইটাৰ মাজত যে এডাল কিবা হেৰি নাথাকে জানো! নহয় কঠালটোৰ ভিতৰত এডাল মাজত কিবা থাকে যে, অ' সেইটো খাই। অ থঠাৰিডাল সেইটোও খায় সেই অ', সেইটো খাই একদম মস্ত ভাল মাংস তমি সেইটো কাটি পেলাই অকমান ৰ'দত শুকোৱাব লাগে অ অকনমান মানে দুইদিন দুইদিন মান ৰ'দত শুকুৱালা তাৰ পিছত সেইটো তুমি মাংস যেনেকে বনোৱা সেনেকে বনাবাচোন ভাল লাগে খাই।
কেনেকে বনাই?
মাংসটো যেনেকে কেনেকে বনোৱা, পিয়াজ মচলা যেনেকে দি মাংসটো যেনেকে বনোৱা তেনেকে বনাবা। কিন্তু প্ৰথম খাই খাই মই। খাই বেছি বহুত টেষ্টি লাগে। কিন্তু তুমি লগে লগে কেঁচাটোকে নবনাবা আকৌ, সেইটো কাটি পেলাই মানে, অকণমান ৰ'দত শুকুৱাব লাগে। একদম নহয় আৰু একদিন বা দুদিন শুকুৱাবা, অ' শুকুৱালে অকণমান অকণমান, টান মাৰিব নহয়, টান মৰাৰ পিছত একদম তুমি মানে, মা মাংসত যিমান তেল মছলা চব দিয়া। চব দিবা তেনেকে জ্বলা তেল মছলা, হেনেকে। ক বনাই দিবা ভাল লাগে
যিতো ঠাৰিডালৰ লগত লাগি থকা, সেই গুটিটোৰ কথা কৈছা ডাঙৰ?
অ', এডাল যে ডাঙৰ থাকে ভিতৰৰ ফালে
অ' অ'।
সেইডাল খায়, সেইডাল কিন্তু সেইডাল। তাৰমানে তুমি কিন্তু লগে লগে আনি কিনে তুমি কাটি দিলে বেয়া লাগিব। কিন্তু এক ৰ'দ বা দুই ৰ'দত দিব ৰ'দত দিব লাগিব দুদিনমান, মানে দীঘলে দীঘলে। হ'লে নহয় মানে তুমি কাটি পিচ পিচ পিচ পিচ কৰি পেলাই ৰ'দত দুদিন শুকুৱাবা। অ' একদম সৰু সৰু কিন্তু, টুকুৰা কৰি ৰ'দত শুকুৱাবা তাৰ পিছতহে খাবা মানে তিন দিন মান ৰ'দত দিবা। কিন্তু, একদম ডাইৰেক্ট কেঁচা কেঁচা দিলে বেয়া লাগিব। খাই ভাল লাগে, ভাল লাগে, সেইটো। খাই ভাল পাই। হোটেলৰ চ'ব বস্তুৱে খাব পাৰি। উম, ভাল লাগে খাই ন খাই পোৱা নাই ন।
উম, নাই নাই নাই পোৱা।
অ' মই খাই পাইছো। কিন্তু মোৰ এলাহ লাগে বনাব হাতত এ এঠ বিলাক লাগে যে হে। কাৰণে আৰু এলাহ লাগে। পাইছোঁ কিন্তু তুমি শুনুশু নুশুকালে হেৰি হৈ যায়, ভেঁকুৰ লাগি যায় ঠিক আছে তেনেহ'লে।
অ' ঠিক আছে দিয়া।